হেল্ল।
শুনি পাইছ?
অঁ, পাইছ পা
এয়া কি কৰিছ?
বহি আছো এনেই মোবাইল চাই, তুমি?
আজি কি কৰিলা দিনটো?
বাকী দিনটো আজি শুলো, অকমান আজি হেই পাইছো। ত শুলো উঠিলো খালো ল লো অলপমান ফুৰিব গলো আৰু বৰষুণ ন। ভালো লগা নাই। আজি বৰষুণ বহুত তিতিছো দেই মানে ব
বহুত বেছি হৈ যায় বৰষুণটো।
বৰষুণ অঁ এইকেইদিন মানে বহুত দি আছে, আৰু তোমাৰ মাজতে ৰ'দ দিয়ে, মাজতে আৰু বৰষুণ দিয়ে ৰাতি হলে বৰষুণ দিয়ে।
তোমালোকৰ চাইডেৰ বানপানীতো বেলেগেই।
অঁ আৰু অলপমান দিলেই মানে অঁ পুৰা একেবাৰে গুৱাহাটীখনতো বহুত হয় আমাৰ ইয়াতে অ কণমান হয়, ইমান নহয় আৰু।
উ
আমাৰ ইয়াতে ইমান প্ৰ' হেই নাই, অসুবিধা নাই। তোমাৰ গুৱাহাটীৰ ফালে বহুত আছে, গুৱাহাটীত অকমান বৰষুণ দিলে হ'ল আৰু গাড়ী একদম জাম লাগি যায় অ', একদম বহুত হয় সিফালে।
গাড়ীৰ জাম বানপানী যে বাপৰে।
আমাৰ ইয়াতে বাৰু ইমান নহয় বাৰু, অলপমান হয় কিন্তু ইমান নহয় মানে, অসুবিধা একো নাই ইয়াতে। তোমাৰ মই বহুত জিকিলোঁ।
কি জিকিলা?
মানে ওলাই গৈছিলোঁ কিবা কাম আছিলে অ', তিতোলো তিতোলো, তোমালোকেতো সেনেকে তিতিলা বুলি কয় চাগে
অ', জিকিলা বুলি কয় নেকি?
অ', জিকিলোঁ বুলি কওঁ।
অ', তোমালোকৰ অলপ লেংগুৱজটো অলপ বেলেগ হয় নে, তুমিতো লোৱাৰ চাইডৰ ন?
অ', অ', হয়।
লোৱাৰ চাইডৰ লেংগুৱেজ গজাল কতো গাজল। তেনেকা টাইপৰ কয় নেকি, গজালকো তোমালোক গজাল নে গাজাল তেনেকা কৈ নেকি?
গজালো মানে কি? বুজিয়ে পোৱা নাই অ' গজালটো। গজাল কয় গজল গজাল গজল কয়
উম, আমাৰ লগৰ সেয়া দুটামান আছে গৈমাৰী পালে। তেনেকা লোৱাৰ চাইডৰ তাতে আধা কোৱা লেংগুৱেজ বুজাই নাযায় এই ধৰ এই ক্লাছত টিচাৰ কলে হা প্ৰ'জেক্ট কডাল মাৰি দিবি মাৰি দিবি মাৰি দিবি গৈ পেলাই। সিহঁতে কয় গজাল গাজল একো এটা বুজি নাপায়।
তোমালোকৰো কিছুমান বুজি নাপাওঁ ন, তেনেকুৱা আৰু আমাৰ বোৰ বুজি তোমালোকৰো কিছুমান মানে এনেকুৱা শব্দ আছে কি আমিও বুজি নাপাওঁ।
হা হা এইটো হৈ গৈ পালে এই সৰুৰ পৰা এইটো টোন এটা আহি যায় না
অ', তোমালোকৰ সেনেকুৱা ভাল লাগে বাৰু তোমালোকৰ ভাল লাগে কিছুমানৰ
আপাৰৰ বিলাকো একে বাৰে বুজি নাপাবা আপাৰ আছামত আমিতো ধৰা মিডিলৰ মিডিল যায় না?
অ', অলপতো আমাৰ নিচিনাই তোমালোকৰ কিছু কিছুমান ৱাৰ্ড আমি বুজি
হা হা, আমাৰ একেবাৰেও বেলেগ নহয়, কিছুমান একেই হৈ যায়।
অ', কিছুমান একে থাকে, কিছুমান আৰু কোৱাৰ সেইটো বেলেগ থাকে ন, চবৰে। আমাৰ জাগালৈও থাকে ন'। এইটো নহয় কি চবেই এটাই হেৰি কয় তোমাৰ জাগালৈও থাকে ত' নলবাৰী চাইডত অলপ টনটো ঠেকটো বেলেগ হয়, তোমাৰ ইয়াতে বেলেগ হয় সেনেকুৱা আৰু।
চব চাই বেলেগ হয় নেকি, এইটো এইটো নাজানিছিলোঁ বাৰু।
চবৰে বেলেগ বেলেগ আমাৰ ইয়াতে আৰু আমা আমাৰটোতকৈ আৰু বেয়াও আছে মানে তেনেকুৱা আৰু। মানে অলপমান বেছি অ' বেছি সেই মানে বহুত বেছি সেই টাইপত কৈ দিয়ে সিহঁতে, কিন্তু আমাৰতো অলপ ঠিক আৰু ঠিক আমি ঠিকে পাওঁ মানে অ' আপ আপ আপাৰ আচামে অলপমান বেছি সেই পাব দিয়াচোন, আমি গালি পাৰা নিচিনা কোৱা বুলি ভাবিব। কিন্তু আমাৰ সেইটো এনেকুৱা
আৰু আপাৰ বিলাক কিন্তু, সিহঁতে কিন্তু আপাৰ বিলাক কিন্তু ভাষাবিলাক যেনেকুৱা টাইপৰ কয় সিহঁতকেইটা কিন্তু আকৌ ল'ৰাকেইটা গালি পাৰক বা ল'ৰা-ছোৱালী কেইজনীয়ে ক'ক এই গালি পাৰিলে কিবা মৰমত কোৱাৰ নিচিনা শুনি।
বৰকে হাঁহি উঠিব আমাৰ।
অ', আ-আৰু লোৱাৰ চোৱাৰ খিনি গৈ মেলি পেলাই সিহঁতে কিবা মৰমত ক'লেও গৈ পেলাই, কিয় অলপ গালি পাৰা নিচিনা লাগে।
অ', আমি মানে আমাৰ সেইটোয়ে এনেকুৱা ন। তো মানে আমি ক ক'ব নোৱাৰো অ'।
ত অ' তনও তেনেকুৱা টাইপ হৈ যায় না, তোমালোকে বস্তুটো এইটো বস্তু নত নটিচ কৰিছা নে মানে মৰমত ক'লে গৈ পেলাই এনকা টাইপৰে লাগে, কি খঙত কৈছা। বা তেনেকা টাইপৰ মানে আহি যায়, আৰু ল'ৱাৰ খিনিয়ে মানে কিবা গালি চালি দিলেও গৈ মেলি পেলাই, মানে কিবা আপাৰৰ খিনিয়ে, কিবা মানে মৰমত কিবা গালি দিচেন তেনকা টাইপৰে লাগে, কিন্তু সিহঁতে একদম খংঙত দি থাকিব।
অ', সিহঁতে খংঙত ক'লেও মানে এনেকুৱাই লাগিব। মই বাৰু তেনেকে হে পোৱা নাই।
ইহঁত লেংগুৱেজ তো বহুত শুৱলা টাইপৰ হৈ যায় না।
অ', ভাল লাগে বাৰু। তোমালোকৰতো অলপ সেনেকুৱা আছে, মানে তোমালোকৰ এইটোত
আমাৰ দুইটা চাইডে মিক্স হৈ যায় বুজি পালা, দুই চাইডে। অলপ কিছুমান তোমালোক কৰ চাইডেও মিলে, অকনমান কিছুমান হেৰ চাইডেও মিলে।
উম, ভালে।
দুই চাইডে।
দুয়োফালে বুজি পোৱা ভালহে তোমালোকৰ।
অ'। মানে একেবাৰে একে তোমালোকৰ লেংগুৱেজ টো বুজিবলৈও মোৰ ইমান এটা আমাৰ ইমান এটা অসুবিধা নহয়।
অ', সেইফালেও নহয় সেইফালেওতো আছে। উম, দুয়োফালে জানা ভালেই।
একেবাৰে নাজানোঁ মই।
অ', আমি কিছুমান শব্দ বুজি নাপাওঁ বাৰু, কিন্তু হ'লেও আৰু ইমানো বেলেগ নহয়, কিছুমান শব্দ থাকে আৰু এনেকুৱা। এতিয়া তোমালোকৰো আছে এইটো। তুমি যে কৈ আছিলা মই একো বুজি পোৱা নাছিলোঁ, তাৰ পিছত এই ভালকে কওঁতে বুজি পালোঁ। কোনটো কথা কৈছা?
কোনটো গজালটো?
অ', গজালো বুলি ক'লে কি ক'লা নো?
অ', গজাল, গজাল, গজালো নহয়, গজাল।
গজাল কোৱা তোমালোকে।
গজাল বুলি কয় অ'।
অ', আমি এ জাটো লগাই নিদিওঁ আৰু। উম, ডাইৰেক্ট জ কৰি থৈ দিওঁ, গজল গজল, অ'। কাজলো নহয়, আকাৰ ডাল নাথাকে মানে আমাৰ ইয়াত।
লেখোতে নাজানো বাৰু।
বেলেগ হৈ যায় আকৌ, লিখিতটো বৰ বেয়া, কিন্তু লিখোঁতে অকল তোমালোকৰ টো লিখা
হয় একে লিখা যায় ন লিখাতে লিখোঁতে একে হৈ যায়, কিন্তু মানে কওঁতে আৰু ইয়াতে আমি যোনটো শিকিছোঁ সেইটোৱে কোৱা যাব, চবে এনেকে কয়।
অ', সেইটোৱে আৰু। ইয়াতে সেইটো এনেকুৱাই, তোমালোকৰো এতিয়া কওঁতে কওঁতে আহি গৈছে ন। কিন্তু তোমালোকে এনেকুৱা টাইপত কথা পা
এ প্ৰেক্টিছ কৰোঁতে কৰোঁতে। আমাৰ মানে কি হয় জানা, আপাৰ ভাষাটো অলপ বেছি শুৱলা হৈ যায় আৰু আমাৰতো হৈ যায় গৈ মানে মিডিলৰ যিটো, এইটো কি কয় ন মিডিলৰ যিটো টেষ্ট পুৰ চাইদৰ, নগাঁও চগাঁও চাইদৰ, আমাৰতো মানে কি হয় লিখিত টাইপতটো মানে ফ'ল' কৰা হয়। যিটো মানে লিখা হয়।
অ', আচ্ছা।
মানে আমাৰ সেইকাৰণে কিতাপৰ ভাষাটো অলপ ফ'ল' কৰা হয়, মানে তেতিয়া আমাৰ ইফালেও নহয় সিফালেও নহয় হৈ যায়। এই কিতাপত ধৰা কি যি লিখা পাইছিলো সেইটোৱে ফ'ল' কৰা হয়। কিতাপত এইটো লিখা আছিল যদি এইটোৱে শুদ্ধ, সেইটো লিখা আছিল যদি সেইটোয়ে শুদ্ধ তেনেকুৱা টাইপৰ হয়।
উম।
মানে যিটো কিতাপত লিখা থাকে, মই কাছাৰ ইউনিভাৰ্চিটিত পঢ়ি আছোঁ। যোৰহাট।
এতিয়া কিমান হেৰাই পাইছা?
মই ফ্ৰীয়া কৰি আছোঁ, তোমাৰ ফাইনেল ইয়েৰ।
ফাইনেল এইবাৰ।
ফাইনেল ইয়েৰ।
ফাইনেল হ'লে নেক্সট ইয়েৰ হে হ'ব।
কি ক'লা? এইবাৰ এইবাৰ ছেভেন ছেম এইবাৰ চেভেন ছেম, উম, এই ডিচেম্বৰ মানলে কমপ্লিট হৈ যাব। অ' ডিচেম্বৰ বোলে চৰি জুলাই জুলাই। জুলাই, নেক্সট নেক্সট জুলাইতে কমপ্লিট হ'ব ঠিক পৰীক্ষা, এইটো ছেমিষ্টাৰ ষ্টাৰ্ট হৈছেহে।
এতিয়া চলি আছে, অ' যায় আছা?
গৈ আছোঁ গৈ আছোঁ এতিয়া, কলেজ চলেজ গৈ আছোঁ গৈ। আৰু এটা তোমাৰ মই মানে জে ই কমপ্লিট কৰা। মই অলৰেডি জুনিয়ৰ ইঞ্জিনিয়াৰ কমপ্লিট কৰি পেলাই বি টেক কৰি আছোঁ।
আচ্ছা, ভালে যিমানে পঢ়িবা সিমানে ভাল চাকৰি পাবা।
দিগদাৰ আৰু গৈ পেলাই, কিমান পঢ়িবা গৈ পেলাই, পঢ় পঢ়িয়ে চুলি পকি যাব।
অ', এইফালে আৰু কাম বিচাৰিব আছেই। পাবা বাৰু তোমালোকে পাই যাবা কথা নাই।
চাকৰিটোৰ কাৰণে ন জেনেৰেল হয় না গৈ পেলাই চাকৰিটোৰ কাৰণে বহুত
সেইটো হয়, সেইটোৱে মে-মেইন সেইটোৱে মুচিবাত হৈছে এইটো আমাৰ, কি ক'বা আৰু।
দুখ এইটো কৈ বোলে জেনেৰেল
অ'হ সঁচাকে।
তেতিয়া কিন্তু বেনিফিট আছিল, জেনেৰেল মানে ওপৰ কাজ কৰি ম পেলাই তাৰপিছত এই ভীমৰাম আম্বেদকাৰ আহি গ'ল নেকি? এইটোৱে গোটেই আগতে ষ্টাৰ্টিঙত সেই টাইমত ভাল আছিলে গৈ পেলাই। এই তাৰ পিছত গৈ পেলাই আস্থে ধীৰে, আস্থে ধীৰে গৈ পেলাই এতিয়া চব ইকুৱেল আহি গ'ল। এইখিতে বহুত বেয়া হৈ গ'ল বস্তু।
কি ক'বা আৰু?
আজিকালি বস্তু বিলাক কিবা-কিবি লগা হৈছে আৰু।
এইটোৰ এইটোৱে মানে প্ৰব্লেম, মেইন প্ৰব্লেম এতিয়া এইটোৱে হৈ আছে। তুমি জেনেৰেল হ'লা ন।
জেনেৰেল
মোৰো সেইটোৱে প্ৰব্লেম, জেনেৰেল হ'লো। পৰীক্ষা দিলেওঁ তোমাৰ হোৱা চান্সটো বহুত কম। হ'লেও পঢ়িবতো লাগিব, পঢ়িবও লাগিব। পৰীক্ষাও দিব লাগিব। তেনেকে যদি থাকে কেতিয়াবা ভাগ্যত
যি ভাগ্যত থাকিব গৈ পেলাই সেইটোয়ে লিখা হয়। যিটো ভাগ্যত লিখা আছে, সেইটোয়ে হ'ব আৰু। এনেও বেছি কষ্ট কৰা যিমানেই যি কৰা, যদি ভাগ্যত লিখ লিখা নাই নহ'ব, যদি ভাগ্যত লিখা থাকে।
লিখা থাকিলে পাই যাবা আগত কথা নাই, তুমি নপঢ়িলেও পাৰি যাবা তেতিয়া। ভাগ্যত থাকিব লাগিব।
ভাগ্যত থাকিব পাৰিব অ' ঠিক, ভাগ্যত ওপৰতে কথা বেছি।
এই বোলে ভাগ পতাই দি কিনে বোলে নকৰিলো বোলে। চেষ্টা নকৰে আৰু।
এ এষ্ট্ৰলজাৰয়ে দেখাম বুজিছ। এষ্ট্ৰলজাৰয়ে যি কয় সেইটো কৰিম।
উম' নাই আৰু। কয় মোকতো মানে যে বাৰে সেই কৰে সেইবাৰে কয় তুমি কাম পাবা, তুমি কাম পাবা, মই মানে প্ৰত্যেকবাৰে কামেই পাই আছোঁ।
মোকতো বহুত কৰিব, তোমাৰ ভৱিষ্যত বহুত ভাল আছে, বহুত পোহৰ আছে ভৱিষ্যত। তুমি ভৱিষ্যত এইয়া কৰিবা, মইতো দুনীয়াই বদলাই দিম। মইতো দুনিয়াই বদলাই দিম, এষ্ট্ৰলজাৰ মতে এষ্ট্ৰলজাৰ ক কথা শুনি অহাৰ পিছত গৈ মেলি পেলাই, এসপ্তাহ মান ইমান গৈ মেলি পেলাই সেইয়া টাইপৰ থাকে নহয় কনফিডেন্ঞ্চ। সেইটো এই পিছত পাত্তা দিয়ে নি মোৰ ফিউচাৰ ব্ৰাইট আছে, মোৰ এষ্ট্ৰলজাৰে কৈছে।
তেনেকুৱা হয় য়ে মানে সিহঁতে এনেকা ক'ব যে, সঁচাকে কৈছে মানে এনেকুৱা লাগি যায়। তাৰ পিছত আৰু যেতিয়া নহয় মানে
কিন্তু সঁচাকৈ কৈ বাৰু।
একো এইবোৰ নিমিলে, কিছুমান মিলে বাৰু কিন্তু একদম যিয়ে সিহঁতে জানে অ' কিছুমান মানে তোমাৰ তেল দিবৰ কাৰণে কৈ দিয়ে আৰু তেল মাৰি দিয়ে, যাতে সিহঁতৰ কথাটো শুনি এনেও ভাল লাগি কিবা দিয়া যদি দিয়া আৰু বেছিকে।
উম' উম' এইটো হয়।
মানে ইমানো নিমিলে
স্কিপ কৰি দিবি নিমিলিল কিছুমান অলপ মিলি যায় আৰু
কিছুমান মিলি যায় মানে সেই সেইটো সেইখিনি শুনি কিনে মানে চোৱা তোমাৰ লগত সেইখিনি হৈ আছে তুমি গম পাইছা ত' সেইখিনি কথা সিহঁতে কোৱাৰ লগ ঐ ইিহঁত জানে মানে সেনেকুৱা লাগি যায় ন কিছুমান আমাৰ কথা সিহঁতে বহুত ভাল কথা জানে অ মিলি যাই আৰু যিখিনি মিলে সেইখিনি সিখিনি মানে তোমাৰ লগত হৈ আছে অলৰেডি তুমি সেইটো বস্তু জানা জানি মানে এইখিনি হৈছে যদি সিখিনি যদি কৈছে সেইখিনিও মিলিব কিন্তু কোনেও মানে তোমাৰ ভৱিষ্যত কেনেকে পাৰিব লিখাতো ভগৱানে লিখিছো ন সিহঁতো ভগৱান নহয় যিহঁতে ইমান জানিব
পিন হেন পেন পিন কি কি পিন্ধিব লাগে
কিমান দিছে মই এদিন পিন্ধি কিনে আৰু নাই শোজকাই থৈ দিওঁ মই মানে ৰাখিব নোৱাৰো মই নিজে পিন্ধি কিনে এই